অ', কি কৰিছ?
এনেই আছো, তই?
আছো এনে ৰ', ভাত পানী খালি?
অঁ, ভাত পানী খোৱা নাই এতিয়ালে, তই খালি?
নাই নাই খোৱা নাই। এনে তই ব্যস্ত নেকি? বাৰু।
নাই নাই ক'চোন।
নহয় মানে তোৰ মানে, তই যে মাজতে এটা ৰেল যাত্ৰা কৰিছিলি, তাৰে বিষয়ে অলপ ক'চোন মানে, কেনেকে কি কৰিলি?
অ', মানে সেই ৰেল যাত্ৰাটোৰ কথাটো মানে, বহুতখিনি তোমাৰ যিখিনি অভিজ্ঞতা আছে বহুত ভাল লগা অভিজ্ঞতাও আছে আৰু তাৰ পৰা বহুত কথা শিকছো এনে, অম এতিয়া তাৰ ভিতৰত ক'ব গ'লে, মই এনেই তেতিয়া গৈছিলো, গৰমৰ বন্ধত চাগে দেই মা দেউতাৰ লগত।
অঁ, ল
গৰমৰ বন্ধত বৰপেটালৈ গৈছিলো। মানে বৰপেটা বৰপেটাত এজনী মোৰ বা আছে আৰু।
অ', অঁ।
বা তাৰ ওচৰত গৈছিলো মানে, যাব ওলাইছোঁ কি আৰু আমি মানে এনে বাছত যোৱা কথা আছিল।
উম,
কিন্তু সেই বাছত যোৱাৰ সলনি মানে আমাৰ ঘৰৰ গোটেইখিনি আহ, পৰিয়ালটোৱে এ আলোচনা কৰিলো যে বাছত বহুত ভিৰ বা এনেকে হয় ন। অলপ সেইকাৰণে আমি ভাবিলো। যে নহয় আমি ট্ৰেইনত মানে ট্ৰেইনত যাও কাৰণ যায়ও পোৱা নাই। ভালো লাগিব সেনেকে ভাবিলো ন তাৰ পিছত আৰু গোটেই কেই গোটেইকেইটাৰ ভালো লাগিল যিহেতু আমি যায়ও পোৱা নাই সেনেকে।
অহ' আৰু অহ'কোৱা?
ক - ক - ক - ক তুমি কোৱা?
নাই ৰেলত - ৰেলত বোলো গৈ অলপ আৰামো লাগে দিয়াচোন।
অহ' সেইটয়ে আৰামদায়ক। ক'ব লাগিব অহ ' বাছতকে আৰামদায়ক। তাৰপিছত আমাৰ মই যিখিনিত আছো সেইখিনিত তোমাৰ ৰে'ল ষ্টেচনটো নাই, মানে যিটো ষ্টেচন হয়।
অহ ',
ৰে'লৰ নাই ত' অলপ আমি মানে অলপ বাছেৰে যোৱাও নহয় আকৌ। অলপ গৈছো বাছেৰে অলপ বাছেৰে যায়। আমি মানে ৰেলৰ টিকেট কাটিছো তাৰপিছত আমি ছয়টা - ছয়টা নহয় অহ 'তোমাৰ দসটামান ৰেল আছিল দেই।
উম।
দশটামানৰ ৰাতিপুৱা দশটামানত ৰে'ল আছিল, তাৰপিছত আমি ৰে'ল আহি পোৱাৰ অলপ আগণমান আমি তাতে ৰখি আছো আৰু। তাৰপিছত ধুনীয়াকে উ উঠিলো উঠি কেনে বহিলো আৰু চবতকে ভাল কথা মই খিৰিকিৰ চিট পাইছো।
ৱাহ ভালে আ তুমি অহ তোমালোকৰ এনে মানে সেইদিনাখন যাত্ৰাৰ দিনা, কি কেনেকে কি হৈছিল কি - কি কৰিলা?
অহ' যাত্ৰাৰ দিনা এতিয়া চিটত মানে বহিয়া বহাৰ পিছতে তোমাৰ আৰু এক কি হয় ৰে'ল খন লাহ মানে আমি ভিতৰৰ ফালৰ পৰা চালে লাহে - লাহে চলা যেন লাগে। ন কিন্তু বাহিৰৰ পৰা মানে গম পাই বাহিৰৰ পৰাহে গম পাইছে অহ' এইটো জোৰকে চলিছে। কিন্তু মানে ভিতৰৰ পৰা ইমান অহ'ভিতৰৰ পৰা আমি মানে ধুনীয়াকে উপভোগ কৰি যাব পাৰিছো আৰু আমি যিহেতু পৰিয়ালৰ গোটেই কেইজন আছিলো আমি খেল মানে অলপ খেল বা লুডু খেলি ছিলো আমি। ঘৰৰ গোটেই কেইজনে। তাৰ পাছত লুডো খেলিছিলো লুডো খেলি কেনে আৰু তোমাৰ ষ্টেচন পোৱাৰ লগে লগে বিভিন্ন ধৰণৰ যেতিয়া খোৱা বস্তু বা এনেকুৱা ধৰণৰ আহে ন।
উম।
অ', তেনেকুৱা যেতিয়া আহিছিল মানে তাৰপিছত এইটো, তাৰ তাৰ মাজতে আমি জংছংউ পাইছিলো, মানে ৰঙিয়া জংছং আছে নহয়।
অ', অ'।
অ', তাতে আমাৰ ট্ৰেইনখন অলপ লেট হ'ল লেট হ'ল মানে এখন কিবা তোমাৰ, কি বুলি কওঁ অ', ক ক্ৰচিং আছিল অ', তাতে ক্ৰচিং আছিল ত' আমাৰ অলপ মানে দেৰি হৈ গ'ল ত' আমি তাতে দেৰি হোৱাৰ লগে লগে তাতে মানে আৰু জংচঙত বহুত দোকান আছিল। অ', তাৰপ তাৰ পৰা নামি কেনে অলপ মানে খোৱা লোৱা কৰিলো। অলপ এনেই আৰু। এনেই, অলপ খোৱা লোৱা কৰি কেনে আকৌ খেলা বা চ আৰু ট্ৰেইনত চবতকে ভাল কথা এইটোয়ে যে মানে তুমি যাৰ লগত যাত্ৰা কৰা ওচৰে পাজৰে থকা মানুহ খিনিও মিলি যায় ন।
অ'।
আৰু গোটেই খিনি ঘৰৰ নিচিনা লাগে, মানে এ যিমান মানে অলপ দূৰৰ ৰাস্তা হলে বেছি ভাল বাৰু।
আহ।
অলপ দূৰৰ ৰাস্তা হলে বেছি ভাল কিন্তু মানে হলেও, এতিয়া তুমি দুই চাৰি ঘন্টা মানে ৰাস্তাটোত, মানে পাই যাবা আৰু সেনেকুৱা নিজৰ নিচিনা মানুহ
সেইটোতো হয় বাৰু, আ, তোমালোকৰ ৰেলখন, সময়মতে আহিছিল নেকি?
ট্ৰেনখন ঠিক সময়মতে আহিছিল বুলিয়ে ক'ব পাৰি, সেই আ মানে আমাৰ যোৱা গৈ পাওঁতেহে অলপ দেৰি হ'ল কাৰণ মাজতে অলপহে হ'ল যে। অলপ আমি ৰখিব লগা হ'ল, অ', আহ প্ৰায় আধা ঘন্টামান তা পঞ্চলিশ মিনিট মান আমি ৰখি ৰখি দিলো তাতে, ত সেইকাৰণে আমাৰ মানে অলপ যাই পোৱাত দেৰি হল, অ 'সেনেকুৱা হৈ গল আৰু।
খোৱা বোৱা ব্যৱস্থাবোৰ কেনেকুৱা আছিল?
অ' অ', মই ভালে পাইছিলো ঠিকে আছিল আৰু মানে যিহেতু টো আমি ৰাতিপুৱা ঘৰত অলপ খাই লৈ গৈছিলো।
অ'।
অ' তাতে আৰু আমি মানে ইমানহে কৰা নাই আৰু মানে ইমান কাৰণ আমাৰ ৰেলৰ যাত্ৰাটো যিহেতু বেছি দীঘলীয়াও নাছিল নাছিল।
আহ।
অ' সেইকাৰণে আমি ইমান সে কৰা নাই, অলপ অলপ খাইছো, কৰ'বাত যদি গাড়ীখন ৰখিছে বা এনেকুৱা ধৰণৰ সেনেকে আৰু গাড়ীৰ ভিতৰতো ঝালমৰি হওঁক চাহ হওক চিঙৰা হওক আজিকালি বিভিন্ন ধৰণৰ বস্তু বেছি বিকিব আহে ন। সেই বিলাকে, আহে অ' সেইটোৱেই, ত', সেনেকে অলপ যি খাওঁ খাওঁ লাগিছে তাকে খাইছোঁ, সেনেকুৱা ধৰণৰ আৰু
অ', তোমালোকে এনে যাত্ৰাৰ সময়ততো বিভিন্ন ধৰণৰ মানুহ লগ পাইছিলা, তাৰে মাজত মানে কিবা তোমালোকৰ মাজত কিবা মজাৰ ঘটনা কিবা ঘটিছিল নে, মানে ভাল লগা কিবা হাঁহি ধেমেলীয়া?
এতিয়া তোমাৰ মজা ঘটনা মানে অ', কি হৈছিল জানানে, আমি যেতিয়া মানে গাড়ীত উঠিছিলো, আমাৰ চিটটো ল'লো ন তাৰপিছত আমাৰ চিট টো ল'লো আৰু আমিতো টিকট কাটি আহিছো ধৰা আমি টিকেট কাটিয়ে উঠিছোঁ আ, কিন্তু আমাৰ ওচৰৰ বুলি ক'ব পাৰোঁ আৰু আমাৰ ঠিক মানে সন্মুখত নহয়, ওচৰত ত', ওচৰৰ যি দুজন, মানুহ দুজন বহিছে, তেওঁলোক দুজনে মানে টিকট কটা নাই। ত', টিকট নোহোৱাটোত তে' আৰু সিই টিকট নাকাটি বেলেগৰ চিটত বহিছে। এতিয়া যিজন মানুহে সেই চিট তোৰ মানে টিকেট কাটিছে আ, সেই চিট তোৰ টিকেট কাটোতে, তোৰ সেইজন মানুহ মানে তাতে নুঠে। সেই মানুহ দুজন যে, এইটোতো আমাৰ চিট মানে, এনেকৈ কৈ আছে এতিয়া আকৌ সেই মানুহজনে কৈছে কি হা মোৰ দুখখন টিকেট আছে এনেকে-তেনেকে তাৰপিছত এই মানুহজনে কৈছে কি, নহয় মই টিকেট কাটিছো কৈছে কি দেখাও কৈছে আপুনি মই দেখোন দেখাইছো এনেকুৱা মানে বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্ক হৈছে একদম মানে। আছ আমি আৰু মানে আমি যিহেতু তেওঁলোকক চিনি নাপাও বা ইমান সেয়া কৰা নাই তেতিয়া অলপ দেৰি। মানে যিজন ইঞ্চীত কৰে নহয়। টি চ আহিল আহি কেনে তোমাৰ, অ চালে তাৰপিছত সেই মানুহ দুজনক উঠাই দিছে আৰু সেনেকে আৰু ফাইন, তোমাৰ মানে ফাইন হিচাপে লয় ন কিবা। তেওঁলোকৰ পৰা সেনেকে। তেনেকে ফাইন চাইন লৈছে চাগে আৰু দেই ইমান খিনি নম গম নাপালো কিন্তু যে, আমাৰ ওচৰৰ মানে সিখিনিত তৰ্ক বিতৰ্ক হৈছিল অলপ সেইটো কথা গম পাইছো আৰু সেনেকে।
অ' তোমালোকৰ যাত্ৰাটো কিমান সময় আছিল তাৰ পৰা ঘৰৰ পৰা তোমালোকৰ বৰপেটালে।
আমাৰ প্ৰায়, চাৰি ঘণ্টা সৰেতিনি ঘণ্টা মানৰ আছিল কিন্তু, যিহেতু আমাৰ ৰেলখন অলপ মানে, দেৰি হৈ গল অলপ, সেইকাৰনে অমৰ সাৰেচাৰি ঘণ্টা লাগিছে।
উম তেতিয়া দীঘলীয়া যেন লাগা হৈছিল আৰু।
অলপ দীঘলীয়া যেন লাগা হৈছিল। সেইটোৱে।
অ', তুমিতো কৈছিলা তুমি উইণ্ডো চিটত বহিছিলা, খিৰিকি ফালে। তুমি খিৰিকিৰ পৰা এ ৰেল খনৰ মানে খিৰিকিৰ পৰা ৰেলৰ বাহিৰত কি কি দেখিছা এনে যাওঁতে।
বাহিৰৰ পৰাতো একদম বহুত, বহুত ধুনীয়া- বুলি ক'ব পাৰি আৰু মানে, ইমান ধুনীয়া অ কবাত যেন, আৰু আজিকালি বিভিন্ন ধৰণৰ ঘৰ, ঘৰ মই মানে ঘৰ বিলাক দেখি মানুহৰ ঘৰ বিলাক দেখিয়ে এনেই ভাল লাগে।
অহ।
ইমান ধুনীয়াকে বনাই ঘৰবিলাক আৰু, অ', মানে অট্টালিকা হওঁক বা সাধাৰণভাৱে বনোৱা ঘৰেই হওঁক বহুত ভাল লাগে। আৰু সেই ঘৰ হওঁক আৰু ক'ৰবাত নদী দেখিছোঁ, আকৌ ক'ৰবাত, ইমান ধাননি মানে গোটেই ফালে ধাননি আৰু, আমি যিহেতু গৰমৰ বন্ধত গৈছিলোঁ মানে জুলাই মাহৰ সেইখিনি মানত গৈছি ছিলোঁ অ', তেতিয়া তোমাৰ ধান ৰুইছিল, মানে ধান তোমাৰ পকা নাছ ধান ৰুইছিলহে, ত', সেই আৰু সেউজীয়া-সেউজীয়া সৰু হৈ আছে, কিন্তু সেই সেউজীয়া মানে ধাননিখিনি দেখি ইমান ভাল লাগিছিল আৰু মোৰ মানে এনেকুৱা লাগিছিল যে, তাতে নামি যাওঁ নেকি, মানে মই কোনো দিনে পথাৰত যায়ে পোৱা নাই।
কঠিয়া পেলাই আছিল চাগে।
অ', সেইটোৱে কঠিয়া পেলাই আছিল।
অ'।
অ', সেইটোৱে
হেৰি তোমাৰ যেতিয়া মানে বৰপেটা পা-পাবা আৰু বুলি গম পাইছা পোৱাৰ সময়ত তোমাৰ কেনেকুৱা লাগি আছি ছিল
এ, ভাল, লাগি অ' অ', মানে অ', ঘৰ যিখিনি মানুহ লগ পাইছিলোঁ, মানে যিখন ৰে'লত সেইখিনি তেওঁলোক অলপ বে বেছি দূৰলে মানে তেওঁলোক বৰপেটাৰ ৰডলে যাব, আৰু বৰপেটা আৰু বৰপেটা ৰডৰ মাজত অলপ অ', সময়ৰ অলপ দূৰত্ব আছে ত' আমি আগতে তে, নামিব লাগিব মানে। ত' সেইকাৰণে তোমাৰ আমি নামিলো তাৰপিছত আমি না আমি নামাৰ আগে, আগে আমি যেতিয়া গম পাইছোঁ যে, আমিও নামিব লগা হ'ব আৰু তেতিয়া আমাৰ গোটেই যিবিলাক বেগ আছিল, সেইখিনি গোটেই খিনি মানে লৈছোঁ, বা ৰেডি কৰিছোঁ গোটেইখিনি। তাৰপিছত আৰু সাজু চাজু কৰা হোৱাৰ পিছত তেওঁলোকক গোটেইখিনিতে মানে আহ সেয়া মানে আহিছো এনেকে অলপ সেয়া সম্বন্ধন সম্বোধন কৰি আৰু কিছুমানৰ মানে ফোন নামৰ নাম্বাৰো লৈছো যিখিনিক মানে ল'ব পাৰি আৰু এনেকুৱা ধৰণৰ। তাৰপিছত অঁ। সেনেকোৱা ফোনৰ নাম্বাৰ লৈছো। আৰু তাৰপিছত সেইয়াই আৰু আৰু তাতকেতো ভালো লাগি আছিল ন। কাৰণ নকবা বাহতৰ ঘৰ যে আমাৰ বি ভিনদেউ ৰখিয়ে আছিল আহিকিনে ৰখ ষ্টেচনত। সে মানে তেওঁলোকক এৰাৰ দুখ আৰু আকৌ নতুন এজন মানুহক লগ পোৱাৰ আশা মানে সেই আৰু ভাল বেয়া গোটেইবোৰ লাগি আছে।
উম। তুমি আহ? তোমাৰ মতে মানে তুমি বেছিকে কোনটো প্ৰিফাৰ কৰিবা? ৰেল যাত্ৰাটো কৰিবা নে বাছ যাত্ৰা? দুইটাৰ ভিতৰত কোনটো বেছি ভাল লাগে তোমাৰ?
তোমাৰ মানে দুটাই ক'ব গ'লে কিন্তু ৰেলত অলপ কেতিয়াবা তোমাৰ দেৰি হ'ব পাৰে মানে, সময় অলপ সে মানে একদম যে টাইমত পোৱা হয় যদি পুৰা তুমি কোনোবা এটা জাগাত যে অ আজি পৰীক্ষা আছে বা সময়ত যাব খুজিবা কিন্তু সেইটো মানে ৰেলত নহয়, সেইটো তোমাৰ কাৰণ ৰেল এখনত তোমাৰ অলপ দেৰি হ'ব পাৰে।
উম।
অন্তিম টো আকৌ, তাতে যায় কেনে বেছি মানে শান্তিময় আৰু তোমাৰ কোনেও না কোনোবাই আহ শাস্তি কৰিব আছে, না একো -একো কৰিব মানে দিগদাৰ কৰিব কোনো নাই। তুমি ভালদৰে তোমাৰ যদি সময় আছে তেতিয়াহলে তুমি উপভোগ কৰি সেই দৃশ্যটো উপভোগ কৰি যাব মানে খুজিছা তেতিয়াহ'লে আ ৰেলত যাব পাৰিবা, আৰু যদি কবাত পৰীক্ষা আছে বা এনেকুৱা আছে। তেতিয়া হ'লে বাছত যাব পাৰিবা বুলি মই ভাবো আৰু দেই।
অহ, ঠিকেই আছে বাৰু। ভাল লাগিল তোমাৰ যাত্ৰাটো শুনি।
অ তাকে, মোৰো ভাল লাগিল বাৰু।
অ, আৰু ঠিকে আছে দিয়া তেন্তে
অহ দিয়া অহ।